কি কৰি আছা।
এই আছো ৰবা এনে তুমি।
এ এনেই কি কৰিবা আৰু মোবাইলটো চাই বহি আছিলো ৰবা আজিকালিতো আৰু মোবাইলে মেইন তেনেকুৱা হৈ। ছে মোবাইলটো নহলে যেন আধৰুৱা আধৰুৱা হৈ গৈছে হয়নে।
অ এই বহিলো নহয় অলপ টাইম অলপ টাইম বহিলো নহয় মোবাইলটো না। নাপালে আৰু মানে এনেকুৱা লাগে কিবা এটা বস্তু নোহোৱা হৈ গৈছে মানে জীৱনটোৰ পৰা। কেতিয়াবা ৰিচাৰ্চ নাথাকিলে চাবাচোন ৰিৰ্চাজ নাথাকিলে নেট নচ। চলে নহয় চাবাচোন এনেকুৱা লাগে ইচ। টাইমতটো নাযায়হে নাযায় কি কৰো কি নকৰো ন কৰিবৰ কাৰণে বহুত কাম থাকে আমাৰ। কিন্তু এনেকুৱা লাগে যে ইচ একো কামেই নাই নেকি। কি নকৰো কি কৰো সেনেকুৱা লাগি থাকে।
চাবা মোবাইলটো যদি বেয়া হৈছে নহয় যেন ঘৰৰ এজন। সদস্য হে নাই তেনেকুৱা ইমান খালি খালী হৈ যায় ন। তেনেকুৱা ন হৈ যায় আৰু আৰু কি জানা তুমি। চাবাচোন আজিকালি কিন্তু মোবাইলটো। আচলতে কেনেকুৱা খন ভালদৰে ব্যৱহাৰ কৰিলে ভাল আচল। ব্যৱহাৰ বেয়াকে কৰিলে বেয়া হয় নে নহয় কোৱাচোন তুমি আজিকালি চাবাচো।
টো আহি যায় হয়নে নহয়।
ত আহি যায় ইণ্টাৰনেট মেইন তেনেকুৱা এ চাবা ইণ্টাৰনেটৰ ফলত আজিকালি বহুত। টো এপছ আছে ফেচবুক ইনষ্টাগ্ৰাম। হোৱাটছপ আমি সকলোৱে ব্যৱহাৰ কৰো হয় নে নহয় কিন্তু তাৰ মাজটো তুমি চাবাচোন। হয় তাৰ মাজতো তুমি চাবাচোন ফেচবুক তোৱে। যেন উপাৰ্জন মাধ্যম হৈ পৰিছো উপাৰ্জনৰ এটা যেন উপাৰ্জন যেন এটা সেনেক। কোৱা হৈ গৈছা তুমি চাবা দেৱলতা হওঁক, সেনেকুৱা বহুত আছে। যে ক'ৰ পৰা কলৈ আগবাঢ়িছা, আচলতে ইন্টাৰনেটৰ ফলতে তেনেকুৱা হৈছে হয়নে। আচলতে আমি ভালদৰে ব্যৱহাৰ কৰিলে ভাল।
উম চব বস্তুৰে দুটা চাইড থাকে ন ভালো, থাকে বেয়াও থাকে, আমি হলে কি টো বে। ব্যৱহাৰ কৰিব জানিব লাগিব আমি যদি ভালকে ব্যৱহাৰ কৰোঁ আমাৰ। আমাৰ কাৰণে ভাল হ'ব আমি যদি ভালকে ব্যৱহাৰ নকৰো আমাৰ কাৰণে বেয়া হব হয় নে নহয়।
হয় হয়। হয়, তুমি একদম ঠিক কথা কৈছা, আৰু হয় তুমি একদম ঠিক কথা কৈছা আৰু চাবা ফেচবুকতোৱে আজিকালি কিমান নানা ধৰণৰ পষ্ট আহে। তাৰ মাজত ইমান বেয়া কিছুমানো প'ষ্ট আহে, তুমি চাবাছোন নিজৰ ভাইহওক বাইদেউহওক তাৰ লগত বহি। তুমি চাব নোৱাৰা, তেনেকুৱা বস্তু আহে আৰু আমি নিজেই সাৱধান হব লাগে হয়নে। যেন ভালৰ পৰা ভালক আঁকোৱালি লৈ, যেন বেয়াৰ পৰা দূৰত থাকিব লাগে সেনেকুৱা। এই, তুমি চাবা আজিকালি হেৰি, কি বুলি কয় মিচু হওঁক। ফ্লিপকাৰ্ট, এমেজন এনেকুৱা নানা ধৰণৰ এপ আছে এ তাৰ ফলত কেনেকুৱাহৈছে আমাক। ঘৰতে ধৰি লোৱা আমাৰ দাদাই হওঁক বা ওচৰ চুবুৰীয়াৰ। তেওঁলোকে যেন পঢ়ি শুনি ঘৰত এনেই আছে। তাৰে পিছত, কিন্তু সেই তেওঁলোকে কেনেকুৱা কৰি তাত যেন ডেলিভাৰী কাম কৰিও, কিন্তু ঘৰ এখন চলাই আছে হয়নে।
হয়, হয়।
কিন্তু সেইটো কিন্তু আমাৰ কাৰণে সুবিধা হৈছে। সে
হয়, হয় 'উম' হয় ঠিকেই কৈছা। আৰু চোৱা এতিয়া আমি কিবা এটা নাজানিলো পতককে মোবাইলটো ওলালো ইন্টাৰনেটত চালো, আমি সেই বস্তুটোৰ বিষয়ে জানিব পাৰিলো। হয় নে? যে আমি বস্তুটো নাজ জানো মো মোবাইলত চালো আমি গ'ম পাই গ'লো যে, এইটো বস্তু এনেকুৱা হয়, কিন্তু মোবাইলটো থাকিলে আমি কিতাপ এখন পঢ়িব লাগিব, বা সেই বস্তুতৰ বিষয়ে আমি আনক সুধি থাকিব লাগিব। টাইমতোও যাব। টাইমতটোও বহুত খিনি বচাই দিয়ে হয় নে নহয়?
ওম। তুমি ঠিক কথা কৈছা আৰু চাবা আমি ধৰি লোৱা, আমি ক'ৰবাত গৈছো, এটা ফেমিলি ট্ৰিপ এটা লৈ গৈছো আমি যেন জাগা খিনি চিনি পোৱা নাই, আমি গুগলত চাৰ্চ কৰিলে কিন্তু আমি লৈ যায়, আমাক গুগলেই যেন আমাক লৈ যায় হয় নে নহয়, তেনেকুৱা। আ আৰু চাবাচোন তুমি আচ' তুমি চাবাচোন। আগতে, এই যেতিয়া ধৰি লও কৰোণাৰ সময়ত ল'ৰা ছোৱালী যেন শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰ হৈ গৈছিল হয়নে? কিন্তু এই ইন্টাৰনেট। তৰ, দ্বাৰাই কিন্তু সকলোৱে যেন অনলাইন ক্লাছ আৰম্ভ কৰি, কিন্তু পিছুৱাব লগা নহ'ল। আগুৱাই গ'ল তেনেকৈ হয়নে নহয় কোৱাচোন? সেইটো এটা ইণ্টাৰনেটৰে সুবিধা।
হয়, হয়। সেই ইমান কষ্টৰ টাইম খিনিতো মানে আমি পঢ়াতটো আমি এৰি দিয়া দিব পৰা, এৰি দিয়া নাই সেইটো মেইন কাৰণটো হৈছে ইণ্টাৰনেট। আমাক টিচাৰছ খিনিয়ে বা শিক্ষকসকলে সিমান খিনি হেৰি দিছে, সুবিধা দিছে হয় নে নহয়? যে মোবাইলৰ থ্ৰ দিয়ে বা ইন্টাৰনেটৰ থ্ৰ দিয়ে আমাক সেই পঢ়াখিনি দিছে। যদি ইন্টাৰনেট নাথাকিলে হয়, তেতিয়াহ'লে তাৰ আমাৰ এক ডেৰ বছৰৰ দুই বছৰৰ মান তোমাৰ পঢ়াটো ৰৈ গল হয়। আমাৰ সেইটো বস্তু আধৰুৱা হৈ থাকিলে হয় নে নহয়? সময়তটো গুচি গ'ল হয়।
হয়, হয় তুমি একদম ঠিক কথা কৈছা। আৰ আৰু চাবাচোন তুমি আজিকালি ল'ৰা ছোৱালীয়ে যেন কিছুমান বেয়া উপকাৰীৰ কথা কৈছো, যেন এনেকুৱা হৈছে, আজিকালি ল'ৰা ছোৱালীয়ে ভাত দিলে নহয়, মোবাইলতটো নিদিয়াকৈ সিহঁতে ভাত নাখায়। সেইটোও বেয়া অভ্যাস আচলতে, আৰু আজিকালি সৰু ল'ৰা ছোৱালীয়ে সৰু ল'ৰা ছোৱালীয়ে অনলাইন গেম খেলে তুমি চাবাচো কিন্তু অনলাইন গেমৰ ৰ' কিন্তু বহুত যেন অসুবিধা হয় গৈ ঘৰখনলৌ যেন বহুত, খিনি অসুবিধা হয় আৰু আজিকালি কম বয়সতে ল'ৰা, ছোৱালী বিলাকে যেন দৃষ্টি শক্ হেৰাই বা চশমা ব্যৱহাৰ কৰিব লগা হয়। আগতে আমাৰ আইতাহঁতে চাবাচোন আগতে আমাৰ আইতাহঁতে শালত কাপোৰ লগাইছিল, কিন্তু চশমা, পিন্ধা নাছিল। আজিকালি যেন সৰু বাচ্ছাও যেন চশমা পিন্ধিব লগা হৈছে। সেইটো কিন্তু একপধ্যে ইণ্টাৰনেট, মোবাইলৰ দ্বাৰাই হৈছে কিন্তু হয় নে?
সেইটোয়ে মইটো সেইটো ক'লো যে মানুহৰ দুটা চাইড থাকে। ভালও থাকে, বেয়াও থাকে। খালি আমি ব্যৱহাৰ কৰিব জানিব লাগিব। আমি যদি এনেইও যা-তা ব্যৱহাৰ কৰো, হেৰি কৰো, তেতিয়া হ'লেটো বেয়া হ'বই। সেইটো যদি আমি ভালকে ব্যৱহাৰ কৰো, আমি কেনেকুৱা কি কৰিব লাগে আমি কোনো আমি ধৰি লোৱা কিবা এটা নাজানিলো এইটো কেনেকে ব্যৱহাৰ কৰিব লাগে আমি আমাৰ যিজন জানে ডাঙৰ সেই তাৰ তেখেতক সুধিলো যে আমি এইটো বস্তু জান নাই, আমাক শিকাই দিয়কচোন এইটো কেনেকে ব্যৱহাৰ কৰে? তেতিয়া হ'লেহে আমাৰ সেইটো সুবিধা হ'ব। যদি আমি নাজানি কেনে কিবা উল্টা-পুল্ল্টা কৰো। আমি য টো বেয়া ৰাস্তাত যাওঁ, সেইটোতো আৰু আনে একো কৰিব নোৱাৰে হয়নে নহয়?
হয়, তুমি একদম ঠিক কথাই কৈছা।
আৰু এতিয়া ইন্টাৰনেটত আজিকালি এনেকুৱা হৈছে তুমি ধৰি লোৱা এয়া কিবা এটা বস্তু বনাব জানা নাই। তুমি ইউটিউবতটো খুলিলা যে তাতে ৰেচিপিটো মাৰি দিলা যে এইটো বস্তু আছে এইটো কেনেকে বনাম? এ ধুনীয়াকৈ ৰেচিপিটোি আহি গ'ল হয়নে? আমি সেইটো ইউজ কৰিব পাৰিলো বা কিবা এটা আজিকালি ছেট চেট জি পি টি ওলাইছে। আমি কিবা এটা প্ৰশ্ন এটা নাজানিলো চেট জি পি টিত- মাৰিলো যে এই প্ৰশ্নটোৰ উত্তৰটো আমাক কৈ দিয়কচোন। চেট জি পি টিয়ে কৈ দিব। কিন্তু তাৰ তাত আমি এটা বেয়া কামও দিব পাৰো যে এই ফটোটো আমাক বেয়া কৰি দিয়ক। তেতিয়া হ'লেও চেট জি পি তেতিয়া সেইটো বেয়া কে বনাই দিব। সেই ফটোটো, সেইটোৰ পৰা আমাৰ এটা লোকচান হ'ল নে? মানে আমাৰ এটা হেৰি হ'ল যে মানে সেটো আমি কৰিব নালাগিছিল টো কৰিলো। সেইটো আমি জানো যে এইটো বেয়া কাম। কিন্তু আমি তাকো কৰিছো। তে সেইটোৰ ফলত আমাৰো ক্ষতি হল, যিজনৰ আমি বেয়া কৰিছো তেখেতৰো ক্ষতি হ'ল। হয় নে নহয়?
হয়ঁ, হয়ঁ, হয়ঁ, হয়ঁ, তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন তুমি- আমাৰ ধৰি লওক কোনোবা আত্মীয় আমাৰ বাহিৰত আছে, বহুত দূৰত আছে তেওঁকতো আমি দেখা নাপাওঁ, তেওঁলোক হ'লেও এটা ফোন কৰিব পাৰোঁ বা ভিডিঅ' কলত কথা পাতিব পাৰো। তেওঁলোকলৈ ধৰি লোৱা আমি কিবা বস্তু পঠিয়াব লগালেও পঠিয়াব পাৰো। সেই সেইটো কিন্তু ইনা-ইটাৰনেটৰে সুবিধা হৈছে হয় নে? আজিকালি তুমি চাবা প্ৰাইভেট স্কুলবিলাক বুলি নহয় আজিকালি চৰকাৰী স্কুলতো তুমি ল'ৰা-ছোৱালী বিলাকে স্কুলত গ'ল, তাত গ্ৰুপ খুলি লয়। যেন কিবা নাজানিলে আজি ধৰি লোৱা মোৰ ল'ৰাটোৱে যোৱা নাই কিন্তু গ্ৰুপত দি দিয়ে। সকলোখিনি লৰাটোৱে চব শিকিব পাৰে। সেইটোও এটা ভাল সুবিধা হৈছে আৰু কেনেকুৱা হয়- হয়ঁ আৰু কেনেকুৱা হয়ঁ জানা আমি- সেইটো নিজেই আমি ভাল, বেয়াটো আমি নিজেই কৰিব লাগিব আচলতে। এ', তুমি চাবাচো কিছুদিন আগতে এ, যোগ দিৱসৰ দিনা গোটৰ মহিলা বিলাকে ব্যায়াম কৰিছিল হয়নে! সেই ব্যায়ামখিনি যেন ইমান বেয়ালৈ লাষ্ট ত যেন বেয়াৰ ফালে হে গ'ল হয়নে? তেনেকুৱা হৈছে আৰু সেইবোৰ কিন্তু আমিয়ে কৰিছোঁ যেন ধৰি লওক-
অঁ আমি আন এটাক দিছো সেইজনে চাইছে, সেইজনে আন এটাক দিছে, সেইজনে কৈ
আচলতে মই ভাবো এইবোৰ আচলতে ভিডিঅ' কৰিবই নালাগে হয়নে?
তাতে এটা বস্তু ভুল কৰিছো চা আত্মীয় গোট হয়, হলেওঁ মানে কি কৰিবলে চব বস্তুৰ এটা নিৰ্দিষ্ট সময় থাকে বা নিৰ্দিষ্ট এটা হেৰি থাকে হয়নে? কেনেকুৱা ড্ৰেছ পাতিৰ কথা আছে। তে সিহঁতক এইটো মানে বান্ধি দিব নালাগিছিল যে তোমালোকে এইটো পিন্ধিয়ে হেৰি কৰিব ব্যায়াম কৰিব লাগিব হয় নে? পুৰা মেখেলা-চাদৰ পিন্ধি কেনে এটা মাইকী মানুহৰ কাৰণে ব্যায়াম কৰাটো, সেইটোহে মাইকি- সেইজনীয়ে বুজি পাব যে কিমান, সেই মহিলাজনিয়ে বুজি পাব পাৰে যে কিমান কষ্টকৰ হ'ব পাৰে। হয়ঁ নে নহয়! বা যি এই মহিলা কেইটাৰ যে ফত
হয়ঁ, হয়ঁ, আৰু নহয়, কেনেকুৱা চাবা।
যে হেৰি দিলে, আমি যেনে ভিডিঅ' বনাই কে দিলো, সেই মহিলা কেইজনৰ কি সন্মানৰ কথা
হয়ঁ, হয়ঁ, সেইটোএইটো মই কৈছো সেই আৰু চাবা আমি সকলোবোৰকে লগ বন্ধু লগ হ'লে যেন আমি কিবা ধেমালিতে আমি কিবা কথা কওঁ। ত ধেমালি চলৰে ভিডিও কৰি যেন সেইটো বহুত খিনিলৈ বিয়পি গৈছে হয়নে? পিছে তেনেকুৱা হ'ব নালাগে মই ভাবো দিয়া আৰু আৰু কেনেকুৱা হয় জান ইণ্টাৰনেটৰ দ্বাৰা চাবাচোন আজিকালিতো কিছুমান নিবনুৱা ল'ৰা ছোৱালী ঘৰতে থাকে। তাৰ মাজে মাজে যে সকলো কিছুমান এডভাৰটাইজ বিলাক ওলাই চাবাচোন সেইটোও এটা কিন্তু আমাৰ কাৰণে সুবিধা হৈছে তেওঁলোকে গম পাই যে অঁ এইটো এটা ওলাইছে এইটো এপ্লাই কৰিব লাগিব তেনেকুৱা। ৰ এনেকুৱা আকৌ বহুতো সুবিধাও আছে হয় ননে নহয় কোৱা
হয়ঁ হয়ঁ তুমি ঠিকে কৈছা। এতিয়া চোৱা, মানে কি উম' সেইয়া চব বস্তুৰে মানে ভাল বেয়া থাকে। সেই সেইটোকে আমি খালি ব্যৱহাৰ কৰিব জানিব লাগিব হয় নে নহয়, এতিয়া ইণ্টাৰনেট সেইটো হয়। ইণ্টাৰনেটটো আমাৰ ভালো বহুত কৰিছে, ইণ্টাৰনেটটো বেয়াও কৰে। আমি কি বেয়াটো চাইড কৰি ৰাখিব ৰাখিব লাগিব, হয় নে বেয়াটোক চাইড কৰি ভালতোক আমি আকোঁৱালি জনাব লাগিব। যাতে আমি ভাল খিনি কিয় পাৰোঁ আমি সেইটো আমি হেৰি কৰিব লাগিব, বান্ধি ধৰি ৰাখিব লাগিব যে এইটোৰ পৰা আমি এইখিনি ভাল বস্তু পাই আছোঁ, ত সিটো আমি শিকিব লাগিব। এইখিনি বেয়া পাইছোঁ, সিখিনি আমি এৰি দিব লাগিব। কিছুমান মানে মাথাতে আৰু বদমাচি বিলাক আহি গ'লে কিছুমান ল'ৰা-ছোৱালী। কি কৰে সেই বেয়া ৰাস্তাত গুচি যায়, সেইটো কৰিব নালাগে। যিহেতু আমাক ভাল খিনি দিছে, আমি ভাল খিনি চাব লাগে ন, যে এইটো বস্তুৰ পৰা আমি এইখিনি ভাল পাই আছোঁ। হয় নে নহয়?
হয়, তুমি একদম ঠিক কথা কৈছা আৰু চাবাছোন তুমি আজিকালি কি হয় হেৰি এই ধৰি লোৱা এপ এপ ওলাইছে মিছু হওক এমাজন হওক, ফ্লিপকাৰ্ট হওক, এনেকুৱা বহুত ধৰণৰ তাত আমি সকলো বস্তু অৰ্ডাৰ কৰি পাওঁ হয়নে আমি ধৰি লোৱা অৰ্ডাৰ দিলোঁ আহি গ'ল আ তাতে ভালেই আহক বা বেয়াই আহক আমি ৰাখিব লগা হয়। কিন্তু আজিকালি মানুহকে এলেহুৱা হৈ গৈছে, বজাৰ নোযোৱা হৈ গৈছে যেন সকলো বস্তু অৰ্ডাৰ দি লয়, কিন্তু মই ভাবোঁ বজাৰলৈও যাব লাগে, তেন তাতে দুই এজন লগ বন্ধুক লগ পায় অলপমান মনৰ কথা ক'ব পাৰি, মনটোও অলপমান ভাল লাগে হয় নে
অ' আৰু যি যিসকলে মানে ধৰি লও আগৰ-আগৰ যিসকল মানুহ আছিল, যিসকল মানে এইয়া মোবাইলত দিব নাজানে মানে ধৰি লোৱা নিজে ব্যৱসায় এটা কৰি আছে, সিহঁতৰ ব্যৱসায়টো মোবাইলত দিব পৰা নাই, সিহঁতে নিজে দোকানতে বহিছে ত সিহঁতৰো লাভ হ'ল। আমি যেতিয়া আমি সেনেকে দোকান এখনত গৈ বস্তু এটা কিনিম, সিহঁতৰো লাভ হ'ল। যেতিয়া আমি বস্তুবিলাক যেতিয়া আমি বস্তুবিলাক অনলাইন অৰ্ডাৰ দিয়া হ'ল, তেতিয়া সিহঁতৰো লছ হ'ল, হয় নে নহয়? সিহঁতেও সেই সেই পইচা খিনি ত মানে বঞ্চিতো থাকিব লাগিল।
অ' সিহঁতৰো চাবাচোন তুমি, তুমি একদম ঠিক কথা কৈছা, ফুটপাথত দোকান এখন দি এই ৰ'দৰ ৰ'দেই, বৰষুনে হয়নে তেওঁলোক আমি ওলাই গ'লে তেওঁলোকৰো অলপ সুবিধা হয়। আমি অনলাইনতো ইমানো আমি আচলতে ব্যৱহাৰ কৰি ল'ব নালাগে মই ভাবো আৰু
আমি কিছুমান সময়ত আমি বাহিৰতো ওলাই যাব লাগে হয়নে, কেতিয়াবা ধৰি লোৱা আমাৰ অসুবিধা হৈছে আমি ওলাব নোৱাৰোঁ, তেতিয়া আমি মোবাইলৰে দিব পাৰোঁ যে আমি আজি মোৰ ফতে মোৰ সপ্তাহ সপ্তাহত ধৰি ল'লে মই দুদিনে ধৰি লোৱা বাহিৰত ওলাই যাব পাৰোঁ। সেই দুদিন মই বাহিৰৰ পৰা বেপাৰ যিখিনিয়ে কিনিব লগা আছিল কিনিলোঁ। আৰু যিখিনি নোৱাৰোঁ মই অনলাইন দিলোঁ হয়নে নহয়, তেনেকে আমি মিলাই কেনে কৰিব লাগে।
চাবা চোৱা আমি ধৰি লোৱা ওলাই গলো, যাতে আমি এখন ৰেষ্টুৰেণ্টত ভাল খাদ্য খাব ওলাওঁ ত যেন আমি আগে ফটো কপি মাৰি লওঁ, তুমি চাবাচোন ফেচবুকত দিম তেনেকুৱা সেইটোও কিন্তু কিছুমান ক্ষেত্ৰত ভালো হয়, আৰু কিছুমান আচলতে মই ভাবোঁ বেয়াও হয় ন।
কাৰণ বহুত মানুহ আছে যিসকলে খাব নাপায়, হয়নে আমি যেতিয়া সেনেকে দিওঁ তেতিয়াহ'লে মানে সেই খাব নোপোৱা মানুহজনৰ হেৰি লাগে ন যে আজিকালি মোবাইল টো সবৰে হাততে থাকে। কিন্তু তাৰ মাজতো কিছুমানৰ মানে অ' টকা পইচা বেছি থাকে, খোৱা লোৱাটো বেছি কৰিব পাৰে। কম থাকে সিহঁতে অল কমকে খোৱা লোৱা কৰিব পাৰে চব বস্তু এনেকে মোবাইলত নিদিয়াতো মানে ভাল আৰু হয় নে নহয় খোৱাটো আমি খাইছো এনেই আমাৰ উ মেমৰি হিচাপত আমি সেইটো মোবাইলত ফটো মাৰি আছো কিন্তু চব টাইমতে এইটো ইন্টাৰনেটত নিদিয়াতয়ে মানে মই ভাল বুলি ভাবো আৰু
হয় হয় তুমি একদম ঠিক কথা কৈছা আৰু ধৰি লোৱা আমি পুৰণি কোনোবা ঘৰৰ মানুহ লগ পাইছো একপি ফটো তুলি আমি ফেচবুকত সাঁচি ৰাখিব পাৰোঁ আচলতে সকলোবোৰ নহয় পিছে তোমাৰ লগত কথা পাতি বহুত খিনিয়ে ভাল লাগিল নজনা কথা
মোৰো ভাল লাগিছে উম মইয়ো তোমাৰ পৰা বহুত খিনি কথা শিকিব পাৰিলো দিয়া তেনেহলে আজিৰ কাৰনে ৰাখিছো আৰু হয় হয় ধন্যবাদ এ